অ', হেল্ল'।
চাউন্ড উলাই আছে।
হেল্ল'।
অ', হেল্ল'।
অ', কি কৰি আছা?
হেল্ল'।
চাউণ্ড চাউণ্ডটো, চাউণ্ডটো দে আছে আপোনাৰ চাউণ্ড।
অ', ৰ'ব। হেল্ল', অ', হেল্ল', হয় এইবা শুনিছে?
এ চাউণ্ড চাউণ্ড উলিয়াইছে।
হয় ক'ক, হেল্ল'।
অ', আহ। দে কওক বাইদেউ, অ', পাইছোঁ পাইছোঁ পাইছোঁ পাইছোঁ। কি খবৰ বাইদেউ আপোনাৰ, মই বাইদেউ বহি আছো ৰ'ব। অ', মই এই তাৰমানে আমাৰ এ কাম। কাম ত এই কি বুলি কয় পইচা দিব লাগিব না সেইকাৰণে মই ভাবি আছো অলপ। উম।
হা।
হেল্ল'
হয় অ আপোনাৰ মাতটো ফাঁচি ফাঁচি আহি আছে কিয় বা,
বৰ্তমান মাতটো আহি আছিল হা,
হয় আপুনি শুনা পাইছেনে মোৰ?
অলপমান পাইছো।
অ হয় ঔ মানে আপোনাৰ মাততো অলপ ফাঁচি ফাঁচি আহি অ আপ, আপোনাৰ মাতটো মানে অলপমান ফাঁচি ফাঁচি আহি আছে সেইকাৰণে।
হয় হয় হয় মই গম পাইছো। মানে বাইদেউ মই বহি আছো তাৰমানে এই আপোনাৰ আমাৰ বিল্ডিং এটাত তাৰ মানে ঠিকা, ত লৈছিলো মই হেল্ল'
হয় হয়।
বিল বিল্ডিং এটা মই ঠিকাত লৈছিলো। অ ঠিকাত এই যিখিনি মানুহ, তাৰমানে পইচা দিব লাগে সাধ সাধখন হৈছে এইখিনি মানুহক পইচা দিব লাগে।
হয়
হা এ হেল্ল'!
কৰা হ'ল নে সেই খেতি
নাই নাই এই বৰ্তমান ডিচে, কওঁকচোন আপুনি কওঁকচোন। চাহ পানী খালে?
কিয় বা আপোনাৰ মাতটো কিবা কিবা ফাঁচি ফাঁচি আহি আছে ভালদৰে বুজি পোৱা নাই।
মই কিন্তু আপোনাৰ মাতটো মই শুনা পাইছো বাইদেউ। আৰু বাইদেউ হেল্ল'!
হয় শুনি আছো দিয়ক হয় শুনি আছো।
আপোনালোকৰ বিল্ডিংটো যে মোক যে ঠিকাত দিয়া কথা যে আছিল কি হ'ল?
অ বৰ্তমান মানে এ
হেল্ল'!
ক্লিয়াৰ হ'লে বা সম্পূৰ্ণ হ'লে আপোনাক মই ফোন কৰি জনাই দিম কেতিয়া কৰিব লাগে।
অ মানে মোক এই পৰহি মানে আপোনালোকৰ দাদাই মোক ফোন কৰিছিল মোক তাৰমানে মানে দাদাই মোক কৈছিল যে বিল্ডিঙৰ কামটো তোমাক মই দি দিম নে
হয়
এতিয়া বিল্ডিঙৰ কামত আপোনাৰ কিমান খিনি পইচা যায় কিমান খিনি পৰে দুখন দুখন চাটত জানে সেই সেইটো কথা তাৰমানে মোক মানে দাদাই সুধিছিল নাই এনেই আপোনালোকৰ চাট কেইখন দিব বাৰু?
তিনিখন দিলে হৈ যাব।
অ হ'ব বাৰু মই আপোনালোকৰ চাট কি বুলি কয় আমাৰ কি কয় কিমানখিনি মানুহ আছে মই মানে লগাই দিম কামত হয় আপোনালোকৰ নে
অঁ অঁ আপোনাক মই যেতিয়া মোৰ মানে পইচাটো মেনেজ হ'ব গোটেই খিনি আপোনাক মই ফোন কৰি জনাই দিম কে তিয়া কৰিব লাগে সেই
হয় হয় হয় হয়, অ হ'ব হ'ব হ'ব বাইদেউ। কিন্তু এটা কথা বাইদেউ হ'ব
কি কৈছে?
থাকা মেলা হ'ব নেকি থাকা মেলা?
সা থাকা মেলা আপোনালোকৰ যিটো আমাৰ এনে এক্সট্ৰা ঘৰ আছে আপোনালোকে য'ত কাম কৰে ততেও থাকিব পাৰিব আমাৰ এক্সট্ৰা ঘৰ এটা আছে আপোনালোকে ৰুম তাত এ এটাই ৰুম আছে তাতে আপোনালোক গোটেইকেইজন থাকিব পাৰিব।
হয় হয়। নাই নাই বাইদেউ বিহাৰী মানুহ মানে ঠিকা দুটামানো লৈ থৈছো কামত
আপুনি যি ঠিকাত লৈছে কিন্তু এই বিল্ডিংটো মানে আপোনালোকৰ হওঁতে কিমান টাইম, কিমান দিন লাগিব?
কিমান দিন মানে তাত মেক্সিমাম ডেৰ ডেৰ বছৰমান লাগিব। ফুল চাডত তে সিহঁতে ইয়াতে তাৰমানে
আপোনালোক
হেল্ল'।
হয়, হয় আপোনালোক যদি সেইটো বিল্ডিঙত ডেৰ বছৰ মান লাগে তেতিয়া আমাৰটো কেতিয়া কৰিব?
কথা কৈছে নে আমি ইয়াত যে কাম কৰি আছো সেইটো বিল্ডঙৰ কথা কৈছে? হেল্ল'।
মানে এ সেইটো বিল্ডিঙত যদি আপোনালোকৰ দেৰ বছৰ লাগে তেতিয়া আমাৰতো কে তেতিয়া মানে এ সেইটো বিল্ডিঙত দেৰ বছৰ গ'লে আমাৰটো মানে কেতিয়া হ'ব যে এতিয়া কামবিলাকতো সম্পূৰ্ণ নোহোৱালৈকে বেলেগ এটা নকৰে না তাৰে কথা সুধিছোঁ।
হয়, বাইদেউ শুনক ডেৰ বছৰ মান যাব মই সেইটোকে পাইছানে বুজি।
পাইছোঁ।
হয়।
আপোনাৰ এ দুমাহ মান দুমাহ তিনিমাহ মান লাগিব চাগে। দুমাহ তিন তিনি মাহ
হয়।
হেল্ল'। হেল্ল'।
হেল্ল'। হয় শুনি আছো। হেল্ল'।
আপুনি দাদক এই দাদাক আপুনি কৰে। হয় নে? আৰু মই আপোনাক যোনখিনি কথা আপোনাক মই সুধিছো হেৰি হয় নে নাই
হয়। থাকা মিলাৰ কথাটো তোমাৰ আপোনালোক ক'লো ইয়াত এক্সট্ৰা ৰুম এটা আছে তাতে থাকিব পাৰিব। অ' বাকী খোৱা তো নিজে বনাই খালেই হ'ল।
অ' হ'ব।
অ' কি কৈছে? হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল', দাদাই মোক
হয়, মানে আপোনাৰ মাত
হেল্ল'। হেল্ল' হেল্ল'। হেল্ল'।
অ' আপোনাৰ পোৱা নাই।
হেল্ল', হয় শুনা পাইছা নে?
অ' তেনে মই যে হেল্ল'।
হেল্ল', হয় আপোনাৰ মাততো বুজি পোৱা নাই দেখোন ভালদৰে, হেল্ল'।
অ' মই বাইদেউ শুনা পাই আছোঁ দিয়ক, শু
হয়, অ' কি কৈছা‍? হয়, অ' আপোনাৰ মাততো বুজি পোৱা নাছিলোঁ, এইবাৰ কওঁক।
তাৰ মানে মই কৈছিলোঁ যে দাদাই মোক যে দিব ঠিকাত, তাৰমানে তেখেতে মোৰ কথা কিবা এটা দিম বুলি কৈছে এডভাঞ্চ হেল্ল'। হেল্ল'।
অ' হয় হেল্ল' হেল্ল'।
অ' দিয়ক কওঁক কওঁক, কওঁক অ' দিয়ক মই শুনি আছোঁ দিয়ক।
ত' মই আপোনাক গধূলি, হেল্ল' হয় এডভাঞ্চটো মই আপোনাক গধূলি মই হেৰি কৰিম দাদাৰ লগত ফোন লগাই দিম তেতিয়া আপুনি অ' ঠিক কৰি কথা কথা পাতিব, মইতো সেইটো নাজানিম ন। সেইটো দাদাই হে জানিব আপোনাক কিমান দিয়ে এডভাঞ্চ, কিমান নিদিয়ে। আপুনি দাদা অহাৰ পিছত আপুনি এ মই আপোনাক ফোনটো লগাই দিম তেতিয়া আপুনি জানি ল'ব পাৰিব।
অ' অ' আৰু বাৰু এটা ল
হেল্ল', হয় শুনি আছোঁ।
হেল্ল'।
অ' আছে আ, দুই বিঘা আছে টো ইয়াত।
হঠাতে
আ দুই বিঘামান আছে ইয়াত, দুই বিঘা ডেৰ বিঘামান হ'ব ইয়াত।
অ' দুই বিঘা হ'লে
কি কৈছে? হয় শুনি আছোঁ।
কালি
হয়, ঠিক আছে বাৰু আপুনি গধূলি হ'লেও ফোন কৰিব, কালি মানে হ'লেও এবাৰ ফোন কৰি ল'ব। মই আপোনাক দাদাৰ লগত কথাটো পাতি দিম।
হ'ব দিয়ক।
ঠিক আছে এতিয়া। হ'ব দিয়ক ৰাখোঁ। ঠিক আছে।